নমস্কাৰ কি কৰিছে
নমস্কাৰ নমস্কাৰ এইয়া ভাতকেইটা খাই বহিছোঁ অলপ
অ ভাতকেইটা খাই বহিছে ন কিহে খালে ভাত
ভাত খালোঁ আপোনাৰ দালি খালো মচুৰ দালি
হয়
তাৰ পৰাা আলু আৰু ভাত কেৰেলা যিটো পিটিকা হয় আপোনালোকে কি খালে
আমাৰ ভাত খাইছ আপোনাৰ দালিৰ লগত ৰ
হয় হয় বাকী মাছ মাংস মাছ মাংস নাই
মাছ মাংস বৰ্তমান গৰমৰ মানে এই বাৰিষাাগলত পথাৰত হাল পালে পানী থকা ঠাইত হাল পালে পথাৰত যিহেতু এতিয়া খেতি কৰা দিন ন বাৰিষা কালত পথাৰত হাল বালে সৰু সুৰা মাছ কিছুমান ওলাই নহয় পানীত তাৰে কেতিয়াবা ধৰি আনি মাজে সময়ে খোৱা হয় ভাজি আপোনালোকে খোৱা নাই
উম ঠিকে আছে আমি কালি খাইছিলো
হয় হয় হয়
আজিও আমি মাছৰ পিটিকা পিটিকা খাম বুলি ভাবি আছো
হয় হয়
পিটিকা পুৰা মাছৰ পিটিকা
হয় আমাৰো কালি তেনেকুৱা মানে পথাৰৰ পৰা ধৰি অনা মাছ খোৱা হ'ল।
হয়, হয়।
হয়, বাকী আপোনালোকৰ খেতি বাতি কৰিছে?
খেতি বাতিত নমাই নাইও যিহেতু গৰমটো বেছি।
অ, অ, পানীৰ সময়চিয়েত এতিয়া প্ৰধান সমস্যা বাৰু আমাৰ পিনেও ঠিক একেই আমাৰ পিনে খুব পানীৰ সমস্যা মানে ব বৰষুণ দিয়া নাই খুব ৰদ দি যিখিনি পানী আছিলে পথাৰৰ পৰা সেইখিনিও কমিহে মানে কমিহে গৈছিল।
হয় আপোনালোকৰ পিনে পুখুৰী আছে নে মানে বিশেষকৈ মাছ উৎপাদন কৰিবৰ বাবে?
আমাৰ আমাৰু আমাৰ আমাৰে আছে পুখুৰী। তাত আমি মাছটো আপোনাৰ মাছ আপোনাৰ ইন ইদ এনেকুৱা দিনত এতিয়া আমি মাছ জীয়াইছো তাৰপিছত অলপ দিন পিছত আমি সেই মাছটো ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহাৰ কৰি্ম।
কি কি মাছ আপোনালোকে এইবাৰ
আমাৰ ইয়াত আমাৰ ইয়াত চন্দা চন্দনা ৰৌ মিৰিকা বিভিন্ন ধৰণৰ ৰৌ মিৰিকা কুঁহি তাৰপিছত আপোনাৰ এইবোৰ চাইনা পুঠি কাৱৈ এনেকুৱা ধৰণৰ বি গাজ কাপ কমল কাপ এনেকে মানে এনেকুৱা ধৰণৰ কিছুমান মাছ আমি মানে জীয়াইছো এতিয়া বৰ্তমান অলপ দিন আগত অলপ এয়া হয় হয় আপোনালোকে কেনেকুৱা ধৰণৰ দিছে মাছ?
আমি এইসমূহ আছে। বিশেষকৈ আৰু চিতল বা এনেকুৱা চিতল ৰৌমেৰিকা। কুহি মানে সকলো মাছে আমি দিছো অলপ অলপকে।
অলপ অলপ অ, এইটো আপোনালোকে মানে ঘৰত খাবলৈ ব্ৱহাৰ কৰে নে নে ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়
নাই নাই আমি এইটো আমি ব্যৱসায়িক ক্ষেত্ৰত ব্য্ৱহাৰ কৰো। আমি প্ৰায় এক কুইণ্টেল মাছ দিওঁ হয় এক কুইণ্টেল মান মাছ দিওঁ। পুখুৰীত সেইটো আমি বছৰেকত মূৰত এবাৰ ধৰি বেছি দিয়া হয়।
হয়। আমাৰো ঠিক তেনেকে আমাৰ আমাৰ মানে ঘৰতো খোৱা হয় আৰু আম ব্য্ৱসায় ক্ষেত্ৰতো মানে ব্যৱহাৰ কৰা হয় আৰু।
হয়, হয় আপোনালোকে লাভৱান হৈছে নি ইয়াৰ পৰা?
ভালদৰে লাভৱান ভালদৰে হৈছো মানে ইয়াৰ আগত আমি দুবছৰ দুবছৰ আমি মাছৰ ব্য়ৱসায় কৰিছো দুই বছৰ আমি লাভৱানেই হৈছো। বাৰু বৰ্তমান এইবাৰ কি হয় ধৰিব পৰা নাই। এইবাৰো লাভৱানেই হ'ব লাগে।
হয়।
আৰু লাভৱান হয়য়ে আমিও যথেষ্ট লাভৱান আছো আপোনালোকৰ মানে কিমান পৰিমমানৰ মানে এনেকুৱা লাভৱান হয়?
আমি প্ৰায় বছৰেকত এক লাখ টকা উৎপন্ন কৰোঁ।
উৎপন্ন কৰে আৰু মানে আপোনালোকৰ পৰিৱেশ যথেষ্ট ডাঙাঙৰ হ'ব।
হয় হয় মানে প্ৰায় তিনি বিঘা মান।
তেনেকুৱা ধৰণৰ পুখুৰীত আপুনি মানে অলপ এক একে একে প্ৰজাতিৰ মাছ মানে এইে পু়িলে আপোনাৰ বেছি লাভবান হব নেকি চন্দাম মাছ যদি আপুনি ব্যৱসায় ক্ষেত্ৰত ব্যৱহাৰ কৰে।
ৰূপচন্দ্ৰাটো দিছো বাৰু, কিন্তু আমি সকলো মাছেই মানে কম বেছি পৰিমাণে দি
হয় অ'। আমাৰো, আমাৰ ইমান ডাঙৰ পুখুৰী নহয় বাৰু, আমাৰ সৰু। তথাপিও আমি, আমিও মানে বছৰে ক'ত, প্ৰায় ভালে খিনি মানে টকা পইচা উপাৰ্জন কৰো আৰু লাভৱান হ
আপোনালোকৰ এক বছৰত মাছটোৰ মানে, এটা মাছৰ ওজন কিমান মান হয়।
আমাৰ এক বছৰত আমি আপোনাৰ কিছুমান দানা, এই কিনা দানা খুৱও। মানে যান্ত্ৰিক প্ৰযুক্তিৰ দ, দানা বৰ্তমান উৎপন্ন হৈছে যিহেতু। আমাৰ একবছৰত মাছটো দুই তিনি কেজিৰ ওচৰা-ওচৰি মানে বা চাৰি কেজি ওচৰা-ওচৰি হৈ যায়, দুই তিনি কেজি মাজত চাৰি কেজি ওচ ওচৰা-ওচৰি হৈ যায়।
হয়, আপোনাৰতো যথেষ্ট লাভৱান হৈছে।
যথেষ্ট আৰু মানে, তথাপি খৰচো আছে আমি যিহেতু উন্নত প্ৰযুক্তি আপোনাৰ দানা বীজ খুৱাও যে সেইবাবে, যিহেতু আমি ব্যৱসায়িক ক্ষেত্ৰ ব্যৱহাৰ কৰো, আমি স সেই তেনেকুৱা ধৰণৰ খাদ্য বস্তু বা উন্নত প্ৰযুক্তিৰ বীজ আমি ব্যৱহাৰ সহায় কৰিবই লাগিব। নহ'লে, মাছ মাছ মাছটো ডাঙৰ নহ'ব।
আপোনালোকক এটা পৰামৰ্শ দিওঁ।
হয় কওঁকচোন।
আপোনালোকৰ ঘৰত যি ৰাহি হৈ যোৱা মানে ভাত, সেই ভাতটো বা তেনেকুৱা ধৰণৰ ঘৰৰ যি মানে, খাদ্যত মানে যিবোৰ মানে ৰাহি ৰই যোৱা বস্তু, আপোনালোকে পুখুৰীত দিব পাৰে।
অ' পুখুৰীত দিব পাৰে হয়। হয় হয় হয় ধন্যবাদ। বাৰু আমি আজিৰ পৰা তেনেকুৱাও কৰিম। অ', আপোনালোকৰ তেনেকুৱা ধৰণৰ বস্তু দিয়ে ন? খাদ্য, মাছৰ প্ৰদান
আমি প্ৰত্যেক দিনাই তেনেকে আমি বাঢ়ি যোৱা ভাতটো, হয়। বাকী আপোনালোকৰ মানে হয় কওঁকচোন?
আপোনালোকৰ যিটো মানে, আপোনালোকে ধান আপোনালোকোটো ধানৰ খেতি কৰে।
হয় হয়।
হয়, আপোনালোকে ধানটো কুটাইহে, আপোনাৰ ধ আপোনালোকে ধানটো মেলত কুটাই বা আপোনাল এ ধানতো, এ এনেকুৱা ঢেঁকীত খুন্দিহে চাউল চাউল উৎপন্ন কৰে হয় ন।
হয় হয়, নিশ্চয়
এই তাৰ পৰা চি এই ধানৰ পৰা ওলোৱা তুঁহগুৰিটো বা ভুচিটো যে, সেইটো আপোনালোকে পুখুৰীত মাছৰ খাদ্য হিচাপে দিব পাৰে। আমাৰ মানে সেইটো, আমাৰ সেইটোও দিয়ে মানে খাবলৈ।
হয় হয়, আমিও এইটো দিছোঁ, বিশেষকৈ গৰু গোবৰৰ লগত মিক্স কৰি।
অ' গৰু গোবৰৰ লগত মিক্স কৰি দিলে মানে- মাছৰ স্বাস্থ্য অলপ সোনকালে ডাঙৰ হোৱা বুলি গ'ম পাওঁ, কয় মানে মানুহে। তাৰ আমি হেৰিও পাইছো বাৰু। অ' কওঁকচোন ক'ক ক'ক।
আপোনালোকৰ পিনে এনেই গৰু ছাগলী এনেকুৱা আছেনে? আপোনালোকৰ
অ' আমাৰ, আমাৰ যিহেতু এইটো এটা গাঁৱলীয়া পৰিৱেশ এখন। অ', অলপ চলপ উন্নত মানৰ পৰিৱৰ্তন অলপ চলপ উন্নত গাঁও এলাকে উন্নত হৈছে যদিও সধাৰানকে চহৰৰ লগত আমাৰ গাওখন মে তুলনাাত আমি গ্ৰাম্য অঞ্চলৰ বো থৰি পাৰিম গ্ৰাম্য অঞ্চলৰ মানুহেতটো প্ৰধান কৃষি ক্ষেত্ৰ গৰু মু'হ ছাগলী হহ কুকুৰা বিভিন্ন ধৰণৰ জীৱ জন্তু বহি মানে জীৱিকা উপাৰ্জন কিছুমান উপাৰ্জন কৰে বেচা কিনাক হয় আপোনালোকৰ আপোনালোকৰ সদ পোঢ়ে ন
হয় হয় আমাৰো গৰু ছাগলীবোৰ হয় আৰু এই গাখীৰ উৎপন্ন কৰে নে গৰুৰ গাখীৰ
গৰু আপোনাৰ আমাৰ আছে বলয়হা মানে যি মানে আমাৰ আমি যিহেতু খেতি কৰো গাঁৱলীয়া মানুহ বল হাল হাল বাবৰ বাবে ৰখা হৈছে যিটো আমি খেতি কৰিবলৈ হাল বওঁ পথাৰ হাল বাও ন পথাৰ চহা অ এইটো আমি সেই কাৰণে বলতাল ৰখা আছে আৰু আমাৰ ঘৰত গাই দুজনী গাই দুজনী আৰু পোৱালী আছে দুটা সেই গাই দুজনীৰ পৰা খুব কম পৰি মানে মানে গাখীৰ গাখীৰ পাও আমি গাখীৰ উৎপাদন কৰো
হয় হয় হয়
এ এনে সৰু সুৰা ঘৰৰ ওচৰে পজৰে মানুহৰ অ ঘৰত খাও আৰু ওচৰ পাঁজৰ মানুহক বিক্ৰীও কৰো বা দৰিলা উন্ন কৰো দৈতটো বেচিব পাৰি দৈটোৰ দাম মানে আপোনাৰ দামী অকমান দামী বস্তু গৰমৰ দিনত এতিয়া দুই মানুহে খুব খায়। যিহেতু গুৰ দৈটো বহুত ঠাণ্ডা বস্তু।
হয় হয় নিশ্চয় আপোনালোকে গাখীৰৰ পৰা যথেষ্টখিনি লাভৱানছে।
গাখীৰ মানে, গৰু গৰুৰ পৰা আমি লাভৱান হৈছো গৰু বেছি পইচা পায়। আপোনাৰ গাখীৰতটো উৎপন্ন গাখিৰ সিৰটো পায়ে, তাৰ উপৰি তাৰপৰা গাখীৰ পৰা উৎপন্ন কৰা দৈ গাখীৰ যিটো দৈ, তাৰ পৰাও আমি বিভি বহুতো টকা উপাৰ্জন কৰিব পাৰো আকৌ গৰু গৰুৰ লগত আমি খেতি বাতি কৰি বহুত টকা উপাৰ্জন কৰিব পাৰো তেনেকুৱা ধৰণৰ।
হয় হয় আপোন আপোনালোকে ছাগলী ছাগলী ছাগলীলৈ আহো এতিয়া ছাগলী মাংস হিচাপে ব্যবহাৰ কৰে।
ছাগলীতো আমি পোহো, পোহনীয়া মানে পোহনীয়া যিহেতু বস্তু আমি ঘৰত মাংস হিচাপে ব্যৱহাৰ নকৰো কিন্তু আমি মানে চাগ ৱসায় ক্ষেতত ব্ৱহাৰ কৰি, আমি ছাগলীতো, বলেগ বেপাৰী বা এনেকুৱা ছাগলী কিনা মানুহক বেছি দিওঁ, তেওঁলোকে তেওঁলোকে কিহত ব্যৱহাৰ কৰে আমি বৰ ভালকৈ বুজি নাপাম, কিন্তু ছাগলী এটা মঙহ হিচাপে ব্যৱহাৰ কৰে বাৰু মাংস হিচাপে
আপোনালোকে মানে বিক্ৰী কৰি দিয়ে।
আমি বিক্ৰী কৰি দিওঁ বাকী লোকসকলে কি কি কামত মানে ব্যৱহাৰ কৰে ছাগলীতটো আমি
ছাগল ছাগলী ছাগলী গাখীৰ প্ৰয়োগ প্ৰয়োগ কৰেনে আপোনালোকে
ছাগলী গাখীৰ প্ৰয়োগ কৰো, কিন্তু ছাগলী গাখীৰ বৰ বেছি গৰুৰ মানে গৰুৰ দৰে বৰ বেছি পৰিমমানে নোলাইতো। সেইকাৰণে ছাগলীয়ে গাখিৰ খুব কম পৰিমামানেহে ব্যৱহাৰ কৰা।
হয় কিন্তু ছাগলী গাখিতো প্ৰটিন
প্ৰটিন প্ৰটিন পোৱা যায় সেইবাবে খুব ন মাজে মাজে কম পৰিমমানে ব্যৱহাৰ কৰা হয়।
হয় হয়
গৰু গাখীৰ বা ম'হৰ গাখীৰতকৈ ছাগলী গাখীৰৰ মানে আপোনাৰ প্ৰটিন টো বেছি বুলি ক পাওঁ আৰু কয় মানুহে, সেইবাবে খুব কম পৰিমাণে ছাগলীক তেওঁ আমাৰ ব্যৱহাৰ কৰা হয়।
হয় হয়।
হয়, বাকী হাঁহ কুকুৰা এনেকুৱা ধৰণৰ গাঁৱলীয়া মানুহ যিহেতু হাঁহ কুকুৰা বিভিন্ন এনেকুৱা, থাকে আমাৰ জীৱ জন্তু হাঁহ কুকৰা বহ গাঁৱৰে মানুহে উপাৰ্জনৰ কৃষি ক্ষেত্ৰত থাকিয় অকল উপাৰ্জন কৰিব নোৱাৰিতো, এতিয়া এইবাৰ কৃষি আমি কৰিবই পোৱা নাই বতৰে বৰষুণ দিয়া নাই পুৰা ৰ'দ মাৰি আছে। কৃষি ক্ষেত্ৰত আমি নামিবই পৰা নাই মানে।
হয়, হয়, দাদা দাদা দাদা দাদা দাদা মই আপোনালোকৰ অলপ পাছত পাতিম কথা।
হয় ঠিক আছে হবদে।